আচ্ছা।
অ কি কৰি আছা?
উম আছিলোঁ এনে,
ঘৰতে আছা?
হয় হয় ঘৰতে তুমি?
মই ঘৰতে আছো দিয়া।
অঁ।
তাকে বোলো ভাবিলো আজি শৈশৱৰ স্মৃতিৰ বিষয়ে অলপ কথা পাতো নেকি,
নিশ্চয় শৈশৱৰ কথা মনত পৰিলেই মনটো একেবাৰে মানে আনন্দৰে ভৰি পৰে,
সঁচাকৈ জীৱন আটাইতকৈ চিন্তামু্গ্ধ সময় বোধয়ে সেইখিনিয়ে শৈশৱ সময়খিনিয় আছিল চাগে।
একদম ঠিক মানে তেতিয়া পঢ়া শুনাৰ বাহিৰে কোনো ডাঙৰ দায়িত্ব নাছিল।
উম। কি কৈছা দেই তোমাৰ শৈশৱোগ্য মধুৰ স্মৃতি কি?
মোৰ মোৰ গাঁৱৰ বন্ধুবৰ্গৰ লগ খেলা ধূলা কৰা সন্ধিয়া হলে সকলোৱে একেলগে খেলিবলৈ ওলাই যোৱাাতটো বৰ মানে ভাল লগা দিন আছিল।
কি কি খেল খেলিছিলা এনে,
আহ লুকা ভাকু কাবাদী ফুটবল আহ গুটি খেল দৌৰি দৌৰা জপিওৱা মানে বহুত খেল খেলিছিলো তুমি।
মইো বান্ধৱীসকলৰ লগত বহুত খেলিছিলো বিশেষকৈ ফুটবল আৰু ক্ৰিকেট খেলিবলৈ বহুত ভাল পাইছিলো। আজিকালিৰ শিশুসকলৰো, মোবাইলত বেছিয়ে সময় কটাই দিয়ে সেইকাৰণে এইবিলাক খেলপথাৰ সিহঁতৰ আনন্দ নাপায়েই সেইবিলাক খেলি খেলিয়ে ইহঁতে,
হোম হোম হয় হয় ঠিক কৈছা।
আনন্দ ঠাই।
উম হয়। মানে সন্ধিয়া হ'লেই মাকে মাতি ন লৈ গ'লেহে মানে আমি খেল মানে বন্ধ কৰিছিলোঁ বাট।
সামৰিছিলো হয় উম সেইবিলাকে বহুত মধুৰ স্মৃতি।
উম হয় প্ৰথম দিনো স্কুললৈ যোৱাৰ কথা এতিয়াও মনত আছে তোমাৰ। তোমাৰ ভয় হয় তোমাৰ ভয় লাগিছিল নে তেতিয়া?
ভয় লাগিছিলে তেতিয়া প্ৰথম গৈছিলো যে, কিন্তু লাহে লাহে বনধুপোৱাৰ পিছত ভাল লাগিবলৈ ধৰিলে।
উম হয় হয় মোৰো একেই অভিজ্ঞতা মানে হেই, শিক্ষক সকলৰ মৰমো আজি। আজিও পাহৰিব নোৱাৰোঁ।
উম। ঠিকেই কৈছা দেই। শৈশৱত কিন্তু। অ দুষ্টামি কৰিছিলা নেকি তুমি?
অ বহুত কৰিছিলো মানে এবাৰ এই বন্ধুৰ লগত আম চুৰ কৰি মানে চুৰ কৰিবলৈ গৈ ধৰা পৰিছিলোঁ । আৰু মানে আমাৰ স্কুলৰ মানে এজোপা তেতেলীৰ মানে গছ আছিল উম। আমাৰ মানে। বিল্ডিঙৰ কাষতে মানে তেতেলি গছজোপা গছডাল মানে আমি বিল্ডিঙৰ ওপৰ পৰাই মানে ল'ব পাৰোঁ পিছত এনেকে তেতেলি আমি পাৰিব যাওঁতে মানে আমাৰ শিক্ষক আহি পালে। শ্ৰেনীকোঠাৰ ভিতৰত, শিক্ষক আহি পাই মানে। মানে এই তেতেলী সেনেকুৱাকৈ। গছৰ পৰা পাৰি থকা দেখি আমাক মানে খুব। মানে পিটছিলে।
হয়, উম বা সেইটো মজা অভিজ্ঞতা কিন্তু দেই।
হয় হয়। আহ! তুমি কিবা দুষ্টামি কৰিছিলা নেকি?
মই দুষ্টটাহি মানে ধৰা এবাৰ ঘৰত বল খেলি থাকোঁতে খিৰিকি গ্লাছ ভাঙি পেলাইছিলো।
অ তাৰপিছত।
তাৰপিছত দেউতাই অলপ বকিছিল কিন্তু পিছত ক্ষমা কৰি দিছিল আৰু। মাক দেউতাকৰ মনতো সেনিক। কয় আৰু।
হয় হয় শৈশৱৰ বন্ধুবোৰৰ লগত এতিয়াও যোগাযোগ আছে নেকি তোমাৰ?
প্ৰায় ভাগৰ লগত নাই বুলি ক'ব পাৰি আহ প্ৰায় প্ৰায় পাঁচটা ছয়টা মানৰ লগত আছে চাৰি পাঁচটা মানৰ লগত। যদি সকলোৱে এতিয়া নিজৰ নিজৰ কামত ব্যস্ত। ব্যস্ত আৰু।
হয় হয় মোৰো একেই কিন্তু লগ পালে পুৰণি দিনৰ কথা মনত পেলাই মানে বৰ ভাল লাগে আৰু।
উম গৰমৰ বন্ধৰ দিনবোৰ মনত। পৰে নে?
হয় হয় মানে মামা মামাহতৰ ঘৰলৈ যোৱা, নদীত গা ধোৱা, গছত উঠা সেইবোৰ মানে আজিও সতেজ একেবাৰে মনত থকা মানে অনুভৱ।
হয় আমাৰ সময়ত টিভি টিভিত কাৰ্টুন চোৱাৰ ভাৱে বহুত খচ আছিল।
অ হয় হয় এই তোমাৰ ছটাভিম, দৰিমন। এনেকুৱা হয়নে? সেইবোৰ খুব ভাল লগা আছিল হয়।
আৰু নিদিষ্ট সময়ত অনু। স্থান আৰম্ভ হলে সকলোৱে একেলগে চাইছিলো।
হয় আজিৰ দৰেতো ইণ্টাৰনেট আৰু স্মাৰ্টফোনো তেতিয়া নাছিল।
উম সেইকাৰণে তোৰ পৰিয়ালটো একেলগে বহি কিনে সময়
হয় হয় বহুত তাৰকিটিঙ তাৰ পিছতো। তাৰ মানে বহুত সুখী আছিলো
হয় ইন্টাৰনেট বা মোবাইল ব্যৱহাৰ নক কৰাৰ পিছতো
হয় হয়
সখিনি সময়তহে আচলতে পৰিয়ালৰ লগত সময় মানে সময় কটোৱাৰ ভাল সুযোগ আছিল এতিয়া চবৰে হাতে হাতে মোবাইল হৈ ত মবাইলটোকে নিজৰ নিজৰ বেছিভাগ সময়খিনি এ মোবাইলটো? ত দিয়ে পৰিয়ালৰ মানুহৰ লগত দুই এষা কথা পাতিবলৈকেও সময় নাই। খোৱাৰ সময়তো মোবাইল চাই থাক ইটাৰনেট ব্যৱহাৰ। কৰে।
উম শৈশৱৰ কোনো উৎসৱৰ উৎসৱৰ স্মৃতি। আছে নেকি তোমাৰ।
আাৰ এ বিহুৰ সময়খিনি বৰ ভাল লাগিছিল নতুন কাপোৰ পিন্ধা পিঠা পনা আৰু আনন্দৰ পৰিৱেশ বা ফুৰিবলৈ যোৱা বিহু খাবলৈ যোৱা। এইবিলাকে এটা এটা উৎসৱ স্মৃতি আছিলে বিহুৰ সময়খিনি।
হয় মোৰো বিহু আৰু পূজাৰ দিনবোৰ বিশেষভাৱে মনত আছে। আহ শৈশৱত সৰু সৰু বস্তুতে মানে কিমান আনন্দ পাইছিলো?
উম হয় ঠিকেই কৈছা? এটা নতুন খেলা পালেও আমি বহুত সুখী হৈ পৰিছিলো?
উম এতিয়া ডাঙৰ হৈ মানে বস্তু বহু বস্তু পোৱা যায় কিন্তু সেই মানে সৰল আনন্দ কেতিয়াও মানে নাথাকে।
সেইবিলাক যেন বহুত পিছ পৰি গৈছে বা ক'তবা হেৰাই গৈছে এনেকুৱা লাগে।
উম হয় সঁচাকৈ শৈশৱৰ মানে দিন আহ যি মানে হাঁহি আৰু সৰলতা মানে একেবাৰে অননয়।
তোমাৰ মতে শৈশৱ আতকৈ ডাঙৰ শিক্ষা কি।
মোৰ মতে বন্ধুত্ব ভাগ বতৰা আৰু একেলগে থাকিবলৈ শিকিছিলো?
উম
উ মানে। একেলগে খেল ধেমালি কৰা আৰু।
কাইছিলে?
আজি কালি মানে শিশুসকলে শৈশৱৰ আনন্দ আৰু আগৰ দ উপভোগ কৰিব আহ পাৰিছে নেকি তুমি কি বুলি ভাবা এই ক্ষেত্ৰত।
কিছু পৰিমাণে পাৰিছে কিন্তু প্ৰযুক্তিৰ বাবে জীৱন ধাৰাও বহুত সলনি হৈ গৈছে?
হয় মই ভাবোঁ।
আমি স্কুলৰ পৰা আহি কিনে ভ হাত ভৰি ধৰি ভাত খাই অলপ খেলিবলৈ ওলাই গৈছিলো খেলপথাৰলৈ। আজিৰে শিশুবিলাক? মানে সেনেকা সেইবিলাক। খুব কমেই দেখা পোৱা যায়।
অ হয় হয় একদম মানে ইয়াৰ দ্বাৰা শাৰীৰিক আৰু মানসিক দুয়োটা বিকাশ হৈছিল? অ
যদি তোমাক শৈশৱৰ এটা দিন পুনৰ জীয়াই লোৱাৰ সুযোগ দিয়া হয় তুমি কোনটো দিন বাচিবা।
মই বন্ধুবোৰৰ লগত খেল খেলি সময় কটোৱা এটা মানে গৰমৰ বন্ধৰ দিন বাচিম তুমি।
মই বিহুৰ আগদিনা যেতিয়া পৰিয়ালৰ সকলো সদস্যয় একেলগে আছিল সকলো আমি মিলিজুলি এসাঁজ খাইছিলোঁ? ৰং ধেমালি কৰিছিলো কথা পাতিছিলো? মই এজন সিজনক মনৰ কথা কৈছিলো হাঁহি ধেমালিত ফূুৰ্তি কৰিছিলো সেই দিনটো মই ঘূৰাই পাবলৈ বিচাৰিম
বৰ ধুনীয়া স্মৃতি শৈশৱৰ কথা পাতিলে মনটো কিয় জানো একেবাৰে মানে পাতল হৈ যায়
ঠিক কৈছে দেই কাৰণ এ সেই সময়তো জীৱনতটো বহুত সহজ আৰু আনন্দময় আছিল সহজ সৰল সৰল আছিল কোনো ধৰণৰ চিন্তা ভাৱনা নাছিল কোনো ধৰণৰ আমাৰ মানসিক চাপ নাছিল খালি খেলাত ধোলা ঘৰলৈ অহা স্কুললৈ বা এ এটা আমাৰ টেনচন আছিল যিটো আমি হোমৱৰ্ক আমাক দিছিল নহয় গৃহ কাম বা পিছদিনা স্কুলত কি মুখস্ত ধৰিব কি পঢ়ি যাম সেইখিনিয়ে এটাছিলে ত যদিও সেইখিনি এটা জীৱনৰ মানে গভীৰ সুযোগ আছিলে আমাৰ মধুৰ
হয় হয় হয় হয় শৈশৱৰ স্মৃতিবোৰ মানে
স্মৃতিবোৰলৈকে ঘূৰাই যায় ঘুৰা যাবলৈ ইচ্ছে ঘুৰি যাবলৈ ইচ্ছা যে আকৌ স্কুলত যাবলৈ ইচ্ছা যাই
উম হম হয় ঠিক কথা
পুৰা গালি খাবলৈ বা মাৰ খানি খাবলৈ ইচ্ছা যায়
হয় হয় বা তেতিয়া কিন্তু বৰ ভয় লগা মানে পৰিৱেশ আছিল আমাৰ এজন গণিতৰ শিক্ষক আছিল আৰু আমাৰ এগৰাকী হিন্দীৰ বাইদেউ এগৰাকী আছিল তেওঁলোকক মানে পৰা মানে বহুত মানে ভয় কৰিছিলোঁ খুব আমাক মানে পিটিছিল বাহিৰত কানত ধৱাই থোৱা তেনেকোৱা ধৰণৰ অভিকগতা অভিজ্ঞতাবোৰ এতিয়া মানে ভাবিলে খুব ভাল লাগে আৰু মানে তেতিয়াৰ দিনৰ কথা যে আমি ইমান ভয় খাইছিলো তেতিয়া
আমাৰ প্ৰধান শিক্ষয়িত্ৰী এজনী আছিলে বাপৰে বহুত ভয় কৰিছিলো কিন্তু বাইদেউ বহুত মৰমীয়ালৈ আছিলে
অ হয় হয়। ঠিক কৈছা।
স সেইবিলাক দিনে বহুত মনত পৰে ঘূৰি যাবলৈ যদি।
উম উম সেই মানে এ সেই স্মৃতি। বোৰে কেতিয়াবা মানে কঠিন সময়ত আমাক হাঁহিবলৈ শিকায়। নহয়নে বাৰু থিকেই কৈছা আৰু সেই স্মৃতিবোৰ আমাৰ জীৱনৰ এটা বহুমুলীয়া সম্পদ হয় আৰু তেতিয়াৰ দিনৰ কথাবোৰ মানে আমি ভবিষ্যত দিন নলৈ বা যিমান মানে আমি ডাঙৰ হৈ বুঢ়া হৈ মানে যোৱালৈকে মানে মৃত্যুৰ আগমহুৰ্তলৈকেও মানে আমাৰ সেই এই শৈশৱৰ স্কুলীয়া দিনৰ কথাবোৰ মানে। আমাৰ মনত সদায় থাকি যাই বা মোৰ থাকিব তোমাৰ।
হয় ঠিকেই কৈছা, মোৰো ঠিকেই দিয়া। স্কুলৰ লগ বান্ধৱীবিলাক লগত থাকক বা নাথাকক, সেই স্মৃতিবোৰ আমাৰ মৃত্যুলৈকে আমাৰ লগত থাকি যাব। মই ভাবো যে আচলতে এই বোৰ মানুহে ফটোত আৱদ্ধ কৰাতছে নিজৰ মনত আৱদ্ধ কৰিলেহে মানুহৰ মানে বেছি এটা ভাল। স্মৃতি হৈ পৰে।
হয়, হয় ঠিকেই কৈছা।
কালি কি দিবস? সুখ, দুখনো এইবিলাকেই মানে আমাক হহুৱাই মন বেয়া লাগি আছে, কেতিয়াবা এইবিলাক ভাবিলে আমাৰ ভ। ঠিক, ঠিকেই ধৰা। মনটো পাতল হৈ যায়।
হয়, হয় খুব সুন্দৰ কথা কৈছা, তুমি মানে আমাৰ শৈশৱৰ সেই তাহানিৰ দিনবোৰৰ কথা আমি মানে কেতিয়াও পাহৰিব নোৱাৰোঁ, আৰু আমাৰ লগ বন্ধুৰ লগত খেলা, খেলা- ধূলা কৰা।
কটোৱা হৈয়ে লগ বন্ধুৰ লগত পোৱা সময়বোৰ অ, ঠিকে কৈছা তুমি।
অ খুব মানে সুমধুৰ মানে স্মৃতিৰ দিন আছিল, সেইকেইদিন। আমাৰ ইমান মানে। যদিও, ইমান কেইবছৰ আমি পঢ়িছিলোঁ, স্কুলত তথাপিও মানে আমি আমনি লগা নাছিল, যেন আমি স্কুলত সদায় যামে। এতিয়াও অনুভৱ হয়, এনেকুৱা হয় যেন আমি। অ যাম উভতি ক্লাছ কৰিম। এনেকুৱা ধৰণৰ প্ৰাৰ্থনা।
সেইখিনি, সময় আৰু আজিও ঘূৰাই ল'ব বিচাৰো।
হয় -হয়। ঠিকে কৈছা।
মইতো বহুত ভাল লাগিল।
হয়, মোৰো ভাল লাগিল।
ঠিক আছে
অহ, আমি এয়া সামৰিছোঁ ধন্যবাদ।
ধন্যবাদ।